কি কৰি অ ভালেই দিয়া তোমাৰ
ভালেই দিয়া
কি কৈছা
এহ শুই আছো
অ ইমান গৰম খব পাৰিছো জানো
নাই নাই আমাৰ আমাৰ এইফালে থা মানে বত বতৰটো অকমান ধৰিছে বতাহ মাৰি আছে
তই বতাহ চতাহ মাৰে তোমালোকৰ এইফালে
অ আমাৰ ফালে বহুত গছ মানে ভাল লাগে এফালে
অ গছ গছনি আছে ন
গাঁৱলীয়া জেগা ভাল লাগে মানে কিছুমান গাঁওত নাথাকে আমাৰ এইফালে আছে কিন্তু চব মানুহ বিলাক মানে গছ চছ ৰুই মানে বহুত ধুনীয়া ধুনীয়া পৰিৱেশত থাকে
তোমাৰ ওলোটা একদম উম ৰাস্তা পদূলি বনাম বনাব গৈ চৰকাৰে জাননে যে ৰাস্তা পদূলি বনাব গৈ মানে ঠিকাদাৰ বিলাকে জানেই আপোনাৰ গছ গছনিবোৰ কাটি কুটি একদম মানে তহিলং কৰি দিছে উম তোমালোকৰ সেইফালে কেনেকুৱা ৰাস্তা ৰাস্তা পদূলিবোৰ হোৱা নাই নেকি বৰ মানলৈ
নাই ৰাস্তা হৈছে মান মানে মানুহ বিলাকতে আহিলেই মানে হেৰি কৰে যাতে ৰাস্তাটো বনাব দিয়ে কিন্তু গছ চছবিলাক মানে ইমান কাটিব কৰিব নিদিয়ে
অ তেনেকুৱা ভাল তোমালোকৰ গাঁৱৰ পৰিৱেশটো মানে মানে ৰাইজে সকলোৱে এক একলগ হৈ আছে ন আমাৰ ইয়াত ন তেনেকে এইটো একোৱে নাই গছ ৰাস্তা বনাম বুলি ৰাস্তা বনাব বা কিবা ফ্লাই অভাৰ বনাম বুলি কলে একদম মানে গছ কাটি হলেও মানে বনাইহে এৰিব আৰু ৰাইজেও আৰু সেইটো একো নকৰে সমৰ্থনহে কৰে যে উ উন্নত হ'ব বুলি কিন্তু তে তেওঁলোকে ভাবি নাচাই যে পিছত কি হ'ব পিছত গৰমৰ কাৰণে আমি এতিয়া এতিয়া এতিয়াই মজাটো পাইছে সকলোৱে আমি এতিয়া এতিয়া ৰ গছ এডালৰ ছাট যে বহিম তাৰ মানে কোনো এটা মানে উ দিশ নাইকিয়া হৈ গৈছে মানে এতিয়া কাৰেণ্ট এতিয়াতো অ এতিয়া এতিয়া কাৰেণ্টো নাথাকে এতিয়া বিদ্যুত যোগানো বন্ধ হৈ আছে আমাৰ ইয়াত
কিয়
তোমাৰ এয়া অসুবিধা
আৰুচোন বোলে ৰাস্তা চাস্তা ভাল কৰিছে
ৰাস্তাবোৰ ভাল কৰিলে কি হ'ব তোমাৰ এতিয়া যিকোনো এটা দিশহে ভাল কৰিছে তাৰ বাকী যে বহুতো দিশ এতিয়াও বাকী আছে ন
উম, নাই আমাৰ ফালে লাইন চাইন আছে মানে চব বস্তু আছে তেনেকে। সেইটো গৈ থাকে আৰু লাইনটো গৈ থাকে। অলপ কাটি দিয়ে লাইন লাইন যায় যদিও মানে অসুবিধা নহয় আমাৰ গছ বতাহ চতাহ মাৰে।
অহ ভালেই তোমালোকৰ তাত ন'হলে। অহ আমাৰ ইয়াত বহুত অসুবিধা বুইছানে।
আমি বাহিৰতে বহি আছো। এতিয়া তুমি মই ক'লে কি হ'ব, গছটো ৰুব লাগিব আমাৰ এইফালে গছ কাটিবই নিদিয়ে।
অহ, তোমালোকৰ এইফালে বহুত ডাঙৰ ডাঙৰ গছ আছে চাগে হয়?
গছ কাটে তেনেকে ডালি বিলাক কাটি কৰি দিয়ে বা কিবা কাৰণত লাগিলে গছ কাটি কাটে, কিন্তু এনেকে মানে এনেই জধাই মধাই গছ কাটিব মন গ'ল কাৰণ নিজৰ গছ হক, মানে কিছু চববিলাকৰ মানুহ বিলাক হাততো নিজে গছ থাকে নহ নিজৰ বাৰীতে গছ থাকে। হেল্ল'।
অহ গছ গছনি আছে বহুত আৰু।
অহ নিজৰ বাৰীৰে গছ থাকে কিন্তু নিজৰ নিজৰ নিজৰ বাৰীৰ গছ যদিও মানে জধাই মধাই কাটিব কৰিব নোৱাৰে। ঠাই মানে হেৰি ফাইন লগাই দিয়ে। সমাজক সমাজক ক'ব লাগিব মই ইমানতো কাৰণত সেনেকে এনেকে গছ কাটো তেতিয়াহে কাটিব দিব।
অহ এইটো আকৌ ভাল নিয়ম। আমাৰ ইয়াৰ মানে চহৰবোৰত তেনেকুৱা একো মানে তোমাৰ, হেৰি নাথাকাৰ বাবে এতিয়া আমি এতিয়া অসুবিধাত পৰিছো, গছ গছনি কাটিছে। কিন্তু তোমাৰ, চাব গ'লে বাহিৰৰ যোনবোৰ তোমাৰ দেশ আছে তাত তোমাৰ কি কৰে, কিবা এটা বস্তু উন্নয়ন কৰিম বুলি ক'লে তাত আধুনিক প্ৰযুক্তি বহুত আছে আমাৰ ইয়াতো আছে তাতো আছে, কিন্তু তাত কি কৰে তোমাৰ এজোপা ডাঙৰ গছ হওক তাত কি কৰে উঘালি পেলাই বেলেগ এজেগাত ৰুই দিয়ে, কিন্তু আমাৰ ইয়াত তোমাৰ তঅ‌ কৰিম বুলি ক'লে কৰিব পাৰে কিন্তু বৰ্তমানলৈ কোনো এখন ঠাইতো এনেকুৱা, চহৰতো তেনেকুৱা কৰা দেখা নাই, কিন্তু তেওঁলোকে এটাই এটাই জানে, যে আহিব লাগে গছ -গছনি যিমান আছে এফালৰ পৰা মোঁহাৰি ছিঙি কাটি নিব লাগে নি তাত টো তোমাৰ, ৰা